হেল্ল' শুনিছা নে? ভাল, ভালকে শুনিছা? আহ অ', কি কৰিছা? শুনি আছো মই। শুনি আছো, শুনি আছো।
অ', অ', এ আছো এনে, কি কৰিছা?
মই এ পথাৰত আছো।
অ', পথাৰলৈ গ'লা?
অ', ৰুই আছো। এয়া এডৰা এডাল ৰুলো তাৰপা আৰু এডৰা এডৰা এতিয়া দি থৈছে।
অ'।
তাৰপা কঠীয়া নাই। বাবাই কঠীয়া আনিবলৈ গৈছে।
অ', খেতি কৰি মানে ভাল পোৱা?
ভাল মানে নাপালেওতো নহ'ব।
তাকেহে খেতি কৰিবই লাগিব।
অ'।
উম, খাবলে হ'লে, খাবলে হ'লে খেতি কৰিবই লাগিব।
এহ।
মানে এনেই মই ভাল পাওঁ কি গম পোৱা নাই, এনেই লগৰো ভাল পাওঁ কিন্তু অকলে যে মোক কৈ দিয়ে তই এডৰা এডৰা ৰু। কিন্তু মোৰ সেইটো কেতিয়াও আদায় কৰিবগে নোৱাৰো।
অ', সেইটোৱয়ে ম-মইওঁ যাওঁ নেকি ৰুবলৈ।
অ', গুচি আহা ঘৰতেহে থাকিবা।
আহ।
অকমান ৰুই দিবা আহি।
মই ৰোৱা সেয়া কি হ'ব সিদ্ধান্ত নাই আৰু।
নাই।
নেজানো।
সঁচাকে নাজানা নে?
সচাঁকে নাজানো।
ভণ্টিয়ে জানে নাই? এ দুই দুজনী দুইজনী দুদিনমানৰ কাৰণে গুচি আহাচোন। তাৰপৰা আমাৰ একদম খেতিটো উঠাই আমি হেৰিলে গুচি যাম কামা খ্যালে। তোমা তোমালোকে এইকেইদিন ঘৰত এনেহে আছা শুই বহি খাই পিনি।
অহ এয়া কি কৰি আছো?
এয়া তোমাৰ বাদ দিয়া এয়া কথাহে পাতি আছে।
অ', কথা হে পাতি আছো।
অ', দহ মিনিটহে কথা পতা তাৰপা দেখোন গোটেই দিনটো শুয়ে থাকা।
তাৰাপা ৰ'বা এতিয়া তোমাক মই মানে কথা এটা সুধিবলৈ ফোন কৰিছো।
অ', কোৱা?
মানে এনে জীৱনত কি হবলৈ মন যায়?
মোৰ জীৱনত টিচাৰ হ'বলৈ মন যায়।
টিচাৰ অ' সেইটো এটা লক্ষ্য থাকিলে ভাল আৰু।
তোমাৰ কি মন যায়?
মোৰ এনেই শুই বহি খাই থাকিবলৈ মন যায়।
অ', তোমাৰ মানে একো জীৱনত মানে কিবা এটা কৰা প্লেন নাই মানে?
নাই নাই নাই মই এনেকেই ভাল পাইছো।
নাই নাই তুমি যেনেকে জীৱনতটো ভাবিছা জীৱনটো আচলতে তেনেকুৱা নহয় গম পোৱা নে নাই।
উম।
জীৱনটো অকনমান ষ্ট্ৰিক্টকে ভাবিব লাগিব। মানে, মানে এতিয়া একো নাই এতিয়া তুমি মা ঘৰত আছা মাহঁতে খুৱাই আছে দেউতাহঁতে খুৱাই আছে হয় নাই? তাৰপা তুমি যেতিয়া ধৰ কিবা মানে আগলে কথা কৈছো আৰু বিয়া চিয়া হবা,
উম, মই সেইটো নকওঁ বুলিয়ে ভাবিছো বেয়া হব নেকি? সেইটো যে এটা কথা নহয় যে, বিয়া হবই লাগিব মানুহে, মানুহৰ ঘৰত থাকিও কাম কৰি খাই থাকিব পাৰিব বিয়া যে হব হব লাগিব তাৰ একো হেৰি নাই নিৰ্দিষ্ট মানে তুমি ধৰা বন্ধা নিয়ম নাই যে বিযয়া হবই লাগিব।
নিয়মতটো নাই, বাৰু যিমানলৈও এটা টাইমলৈকে সেইটো ভাবি কিন্তু মানে জীৱনতটো তেনেকে হ সহজো নহয়, নহয়।
উম, জানো কি কও চাই লওঁ বিয়া নহবও পাৰো মানে মই বিয়া হম বুলি ভবাই নাই।
উম, যদি বিয়া নহয় তুমিতো কিবা এটা কৰিবই লাগিব তুমি তেতিয়া কি কৰিম বুলি ভাবিছা এনে জীৱনত?
জীৱনত এ এতিয়া নতুনকে ফুড চালাডৰ দোকান যে খুলিছে তেনেকে দোকান চোকান এখন দিম আৰু।
অ, সেইটো বেয়া নহয় ফ্ৰুট চালাডৰ দোকানখন আজিকালি মানে সেইটো কৰিলে মানুহ বহুত ভাইৰেলো হৈ গৈছে, আৰু বহুত চলিছে সেইটো বস্তু।
সেইটো কাৰণে ভাবিছোঁ তৰমুজ আনিম আম আনিম কঁঠাল আনিম আপেল আনিম আ আঙুৰ আনিম গোটেইখিনি একদম ধুনীয়াকে কাটিম, কাটি পেলাই থ থমপেলাই অকণমান ফ্ৰেছ ক্ৰীম দি দিম তাৰ শলাডাল দিম আৰু মানুহে খাব পইচা দিব হৈ গ'ল আৰু।
তুমি মানে সেই ফু চলাডৰ দোকান মানে দিলে তোমাৰ লাভ হয় এফালৰ পৰা কি গম পোৱা নাই তুমি, তুমি যোনখন বোৰ ধৰ দামী দামী অকমান বস্তু, সেইবোৰ এপিচ-দুপিচ যোনবোৰ একেবাৰে কম দামী, কিছুমানটো একেবাৰে কম দামী বস্তু আছে ন?
তাৰ সৰহকে দিম আৰু মই এতিয়া যিবিলাক, যিবিলাক বস্তু মই এতিয়া খাবলৈ পোৱা নাই বা দামী বুলি কিনিব পৰা নাই, তেতিয়া মই খাবওঁ পাৰিম। সেইটোৱে এটাত প এটাত পঞ্চাশ টকাকে লগাই দিম। মানুহ আহি যাব কিনিব খাব পইচা গতিম হৈ গ'ল।
তোমাৰ-তোমাৰ চব ফালে লাভ হব সেইটো
চ'ব ফালে লাভ অ, তোমালোকে কেতিয়াবা আহি এনে এপিছ খাব পাৰিবা।
আকৌ তোমালোক যদি অ, ধৰ তোমাৰ ওচৰলৈ কোনোবা ইউটিউবাৰ এজন তেনেকে আহিলে, ইউটিউবাৰ হলে হ'ব, তোমাক ভাইৰেল কৰিলে তুমিতো ভাইৰেলো হৈ
তেতিয়া মই কেনেকে কথা ক'ম সেইটো অকণ শিকি লওঁ নেকি?
অ,
তে-তেতিয়া মানে আহি পেলাইতো ক-ক'ব যে তুমি এগৰাকী শিক্ষিত যুৱতী হৈ কেনে এনেকৈ পদপথত দোকান দিবলৈ তোমাৰ আহ, উম, একো প্ৰথমতে তোমাৰ লাজ লগা নাছিল লে নেকি? তেতিয়া কম লাজ, লাজ কি বস্তু? লাজ মই বুজি নাপাওঁ, লাজ কৰিলেতো খাব নোৱাৰি।
তুমি কবা জীৱনতো লাজ কৰি থাকিলে আমি কি কৰিব পাৰিম? লাজ কৰি থাকিমে যেনিবা মোৰ ভাতকেইটা আপুনি খুৱাই দিবহে নি? মোক ভাত, ভাত, দালি মোৰ ল'ৰা ছোৱালী কেইটাক আপুনি পুহি দিব হি নি? তেনেকে কবা।
কথা ইয়াত নাহে, কাৰণ মোৰ এতিয়া ল'ৰা-ছোৱালী হোৱা নাই নহয়, মই নিজে অকলেহে থাকিম।
অ, সেইটো হয় বাৰু এইটো পৰ্য্যায়ত অ,
অ, সেইটো কাৰণে সেই বুলি নকওঁ, এতিয়া মই ক'ম যে মোৰ মা দে দেউতাই এতিয়া কাম কৰি আছে, খাই আছে, যেতিয়া কৰিব নোৱাৰা হ'ব তেতিয়াতো ময়ে খুৱাব লাগিব। এইখন মই এনেকে ডাঙৰ হৈ কে এদিন মোক চবেই চিনি পাব। মই এখন নহয় দুখন নহয় তিনি, চাৰিখন দোকানৰ মই মালিক হ'ম বুলি মই ভাবিছোঁ এক সৰুৰ পৰাইতটো ডাঙৰ হয়। দহ টকাৰ পৰাইতো হাজাৰ টকা হয়, আ আমি যদি দহ টকা বুলি বহি থাকো, তেতিয়াতো আমাৰ কাম নহ'ব আৰু মই ভাবো চাকৰিতকে ব্যব সাইত বেছি টকা আছে। কাৰণ ব্যৱসায়ত তুমি সদায় টকা উপাৰ্জন কৰিব পাৰিবা কিন্তু চাকৰিত তুমি সদায় নোপোৱা নহয় এমাহৰ মূৰতে তাকো এটা গোটা পইচা যিটো তোমাৰ, যিটো তোমাৰ এ যিটো তোমাৰ মানে গোটা সেইটো পইচাহে তুমি পাবা। সেইটো লিখা থাকিব যে ত্ৰিশ হেজাৰ, ত্ৰিশ হেজাৰ টকাহে পাবা। অ'।
আজিকালি এনেকুৱা মানুহ আছে যিয়ে নেকি বহুত ডাঙৰ ডাঙৰ চাকৰি কৰে, কিন্তু তেহেতি সুখী নহয়। কিন্তু কিছুমানে এই আজিকালি দেখিবলৈ অকমানি দোকান এখন তাৰপৰা সেইবোৰতে কিন্তু সুখী হৈ থাকে।
সেইটোয়ে কথাটো মানুহক আচলতে এটা কথা এটা এটা কথা জীৱনটো চলিবলৈ আচলতে হাজাৰ জীৱনটো চলিবলৈ আচলতে হাজাৰ হাজাৰ টকা নালাগে।
হাজাৰ হাজাৰ নালাগে অ' তুমি তুমি যিটো কাম কৰিছা সেইটো কামত তুমি সুখী থাকিলে হ'ব।
উম, সেইটোৱে কথাটো। তেনেক সেয়ে তেনেকে জীৱন আৰু জীৱনটোতো তেনেকে চলি যাব লাগিব আৰু তাতকে আৰু কি ভাবিবা। তুমি এতিয়া টিচাৰ হ'ম বুলি ভাবিছা তুমি টিচাৰ হ'বা পঢ়া ভালকে।
উম।
উম। তাৰপৰা বাকী সেইখন দোকানখন দিবলৈতো পইচা পাতি লাগিব।
উম, পইচা পাতি গোটাম আৰু।
পইচা পাতি অলপ এতিয়া গোটোৱা।
উম।
তাৰ পৰা পইচা পাতি গোটোৱাৰ পিছত যেতিয়া গোট খাব তাৰপৰা সেইখন দোকানখন অকন ভালকে দিবা অকনমান মানে জেগাতো ভাল চাই দিব লাগিব কাৰণ চব জেগাতেতো মানুহ মানে নাযায়। হয় নাই, তোমাৰ এতিয়া আমাৰ
একো নাই গুৱাহাটীত দিলেও তোমাৰ হৈ যাব মানে আমাৰ এতিয়া ভিনি এজনীয়ে এজনে দিব আমাৰ এই কলেজৰ ওচৰত মাধৱদেৱৰ ওচৰত। মানে কালিৰ পৰাৰ ষ্টাৰ্ট কৰিছে এনেকুৱাই হেনো মানে চেল গৈছে তোমাক কৈছোঁ নহয়, বহুত ভাল বিজনেছ, এ এতিয়া আমাৰ যেতিয়াবা কলেজ খুলিব আমাৰ আগষ্টৰ পৰা খুলিব যেনিবা আগষ্টৰ পোন্ধৰ তাৰিখৰ পৰা। আগষ্টৰ পৰা যেতিয়াই খুলিব তেতিয়য়াতো আৰু চেল যাব এতিয়া কাৰণ কলেজবোৰ বন্ধ হয় নাই এতিয়াতো ইমান নাই।
উ
তাৰপৰা কলেজ খন খোলাৰ লগে লগে চোৱাচোন কিমান প্ৰফিট হ'ব তাৰ ভাবক, মানে অকল এখন দোকানেই নহয় নহয় ফ্ৰুট চালত ফ্ৰুট অ' ফ্ৰুট চালাড দিছে লগতে নেমু পানী দিছে আকৌ কুঁহিয়াৰ ৰস দিছে চব মানে সেইখন মিক্স কৰি দিছে লগৰ কেইটামানে। শুনিছানে, হেল্ল'। হেল্ল'। হেল্ল'।